শুনিছ।
অ শুনিছো এই কিবা ইণ্টাৰনেট। অসুবিধা হৈ থাকিব মাজে সময় সেইকাৰণে আজিকালি অকনমান। জানো উম। য'ত ত'ত আজিকালি নেটটো নাপায় তহঁতি হেই কৰিবি চোন কাষ্টমাৰ কেয়াৰৰ ফোন কৰি। কমপ্লেইন দিবি আকৌ।
এই ইমান কমপ্লেইন দি থকা যোয় একোডালকৰে এনেই। বহুতে দিয়ে আমাৰ গাঁৱত কমপ্লেইন। ইমান বেয়া বেয়া কে কয়।
হয় দে কিয় বা তেনেকুৱা মানে মানুহে চলাইছে যেতিয়া জেগা। খিনি অকমান উন্নত কৰি দিবও লাগে ন ত তোৰ মাতো। আকৌ অকমান মই শুনা নাই তো অকমান বাহেলৈ আহচোন।
আহ। এতিয়া শুনিছ?
অ শুনিছো আমাৰ আজ যে জিঅ নাপায় আকৌ গম পাইছনেে নাই।
আমাৰ ইয়াত যে একোৱেই নাপায় ভালকে।
অ হাইৱে হলে অকমান ভাল। তথাপিও যি কি নহওক,
ফাইভ জিটো যে এনেই দেখাই থাকে ফাইভ জিটোও কাম নিদিয়ে।
আহ' তমাৰ মানে গাঁৱৰ মাজলৈ একদম বহুত বেয়া নে দেহ একদম ন একুয়ে নাপায় তই বিচনা বহি থাকিলে নাপায়। পায় উঠি যাবই লাগিব বাহিৰত গ'লেহে পায়।
উম
মানে বহুত খং উঠে উ
বাকী এ স্কুলৰ পৰা আহিছে আৰু আজি শনিবাৰ নহয় উম উম যাব নালাগে বুলি গলো কাজিয়া লাগিলাগি গৈছে গৰমখনত
স আজিকালি ল'ৰা ছোৱালীও দনদুয়া
এ একদম অকৰা আৰু স্কুলখনো বন্ধ চধ দিব লাগে বন্ধ চধ নিদিয়াকে কি কৰি আছে জানো
অ কিয় জুলাই মাহত বন্ধ নাই দিয়া যে
নাজানো এখন কি স্কুল তাৰমানানে জুলাই মখৰ ফিজটো উলিয়াব লাগিব যে দুদিন মান মানে হেৰিকো খোলা থাকিব চাগে দহ তাৰিখ মানৰ পৰা দিব নেকি পৰীক্ষা হ'ল টাৰ্মিনেল হাৰফেলি মানে
উ এ জুলাই মাহৰ বন্ধ পিছতহে হাফ
উম আগষ্টত হ'ব
হয় আজি আজিকালি পঢ়া শুনাাতো কেনেকুৱা কৰি দিলে আগতে আমি কি ধুনীয়াকে এ ছয় মাহিলী পৰীক্ষা দিওঁও
অ তাৰপিছত বন্ধ হয় তাৰ পিছত পৰীক্ষা বহি দিয়ে যে
অ এমাহ নিশ্চিন্তকে আমি থাকো আৰু এতিয়া যে আকৌ এমাহ চিন্তাতে পঢ়িব লাগিব বুলিয়ে থাকিব লাগে ল'ৰা ছোৱালী বিলাক দেহি ইমান দুখ লাগে নাপায়ও চাচোন অ অ দে
আজিকালি নিয়মিলা বহুত বেলেগ মই মেগীহে খাইছো খাক খান একি অলপ পিছত তাই আহিলে যে
উম উম ময়ো সেই গাখীৰ অকমানহে খালো
উম
খাই লৈ পেলা মনে যোৱা নাই আ একৌ খাবলৈ ইমান
ভাবি খাবি এইকেইদিন
তাকেই তোৰ
হয়
গৰম জালত ভাত এবাৰে খাওঁ কিন্তু একচুৱেলি মই এবাৰ খাব নালাগে দুবাৰ খাব লাগে
অকমান খাবি ৰাতিপুৱা দহটা মানত উম সেইটোৱে ৰাতিপুৱা উঠোতে দেৰি হৈ যায়
আহ আচলতে ৰাতি খুৱা দেৰি হয় অ ৰাতি ৰাতি খোৱাও দেৰি হয় যে সেইটো কাৰণে ঠিকেই সেইটো হিচাপত
আজৰি হোৱালে দুপৰীয়া ভাত খোৱা টাইমে হয়
অ আজৰি হোৱালে তেনেকুৱা এতিয়া মই গাখীৰ খ খাইছো এ প্ৰটিন চটিন মিলা লৈছো কাৰণে অকনমান ঠাণ্ডা পৰি আছে পেটটো আকৌ পিছতে ভোক লাগিব নহয় তাৰপিছতে খাম আকৌ ভাত তাৰপিছত আবেলি যেনিবা আকৌ ভোক লাগে দে তেতিয়া কিবা এটা খাই দিওঁ
উম এইকেইদিন অলপ বেছি ভোক লাগিব
অ আজিকালি আৰু আগতে ভোক লাগিলে সহ্য কৰিব পাও আজিকালি ভোক লাগিলে
উম ভাত কোনে বনালে মা
মায়ে বনাই গৰম ডালত বনাই আছে উম হয় দে মইতো বেহুচ হৈ যামে আকৌ মই ভাত
মই যে গেছটোৰ ওচৰলৈ গ'লে মানে ইমান অশান্তি লাগে মেকীটো যে কেনেকে বনাই লৈছোঁ ভগৱানে জানে।
হয় দে কি হৈছে গৰম দিনডাল এনেকুৱা ন উ
শ্বিলঙলৈ গুচি য নেকি একেবাৰে।
হয় দাদাতে ঘৰ বনাই থাকোৈ বৰষুণ মই বৰষুণতো থাকিম। ঠাণ্ডা তাত ভাবচোন ঠাণ্ডা দিন লাগিলে মই অ লাগিলে মই কাপ কাপোৰ কেইযুমান বেছিকে কিনিম কাৰণ বৰষুণত নুশুকাব ন লাগিলে মই দুদিন পিছত পিন্ধিম সেইযোৰ কাপোৰ চাৰিদিন শুকুৱাম লাগিলে এদিনৰ ঠাইত এ ৰ'দত একেবাৰে এবেলাতে কাপোৰ শুকাই যায় বাপ
অ গোটেই কটকটীয়া হৈ যায় কটনৰ কাপোৰ কেইটা চাবিচোন
চাবিজন ত হাতে দি চ আমিটো হাতেদিনো আমাৰ কিমান জোৰ আছে দেচোন হাতেদি চেপিলেও মোৰতো জোৰে নাই মোৰ পানী টোপ টোপকে পৰি থাকে তথাপিও তই দেখিবি বোলে কত কতকে
অ
সে কাপোৰ গাত সোমোৱা বুলি ক'লে বাপৰে বাপ গ এতিয়া যে কম্বল চম্বল বিলাক ৰ'দত দি ৰাতিলৈ ল'বিছো মইহে য ম্ত ভাৰী কম্বল এখন লেপ বা তুলি ৰ'দত দি লবি ৰাতি সেই কন মই ক
যা ৰাতি গোটেই তলৰ ফালৰ পৰা একদম হেৰি কৰি আনে
উম উ গৰমত থাকিব নোৱাৰি
উম
হয় দে কি যে হব নহয়
সোনকালে ঠাণ্ডা দিনতটো আহক আৰু দেই
হয় মোৰ একদম অশান্তি পাইছো কেতিয়ানো আহিব নাহে বহুত
বহুত দিন আছে। আৰু আকৌ ঠাণ্ডা দিন ক দুমাহ তিনিমাহ মানহে পাম ঠাণ্ডা দিন তাৰপিছত আকৌ গৰম আহিব দেখোন।
উম আহ- সেই আজি আজিকালি চাবিচোন ঠাণ্ডা দিন। তই আজিকালি যিটো ঠাণ্ডা পৰিছে মানে তোৰ গৰম কাপোৰ পিন্ধিব ইচ্ছো
উম মইতো ঘৰত তেনেকেৰিছো এটাৰ নিবিনেগে তেনেকয়ে থাকো।
আৰু দুবছৰ মান তেনেকে থকা হলো আগতে পিন্ধিছিলো কিন্তু দেই হাইনেট চাইনেট
ঘৰৰ মানুহে কয় এইটো ঠাণ্ডা লাগে নে নালাগে মোৰ ঠাণ্ডা ঠাণ্ডা নালাগে।
বা এতিয়া ঠাণ্ডা দিনলৈ মনত পেলালেও মনত নপোৱা হলছোন নি এ মই হাইনেক ভাবচোন হাইনেকটো পিন্ধাৰ কথা এতিয়া ভাবছো। গাটো জ্বলি আহে নে নাহে বিছৰা ঠাণ্ডা দিন। মই বহুত ভাল পাওঁ সেই ভগৱান উ যদি বছৰটোত ন মাহ মান। ন মাহ ঠাণ্ডা দিন দিয়া হয় ন বাকী বোলে তিনিমাহ বোলে গৰম দিন
এতিয়া গৰম দিনহে বেছিকে দিয়া আমাৰ ইয়াত আমাৰতো ভালেই ন এইবোৰ ৰাজস্থানৰ এইবোৰ মানুহ কেনে থাকে। বাৰু সিহঁততো আমাতকে বেছি গৰম ন
ভকচোন কেনেকে জীয়াই থাকে গাল
সেইবোৰতো তেনেকে থাকে এই আৰ্মি বিলাকে ড্ৰেছ পিন্ধি পিনি কেনেকে থাকে বাৰু
ন কবিও এইবাল শুন লাও হেই লাগে মানে। ৰাাক চালখত থকাই ভাল তেতিয়াাহলে ন বাৰ মাহে বৰফ সেইবিলাক জেগাই ভাল। নহলে কিমান গৰম বাপৰে বাৰে বাপ। মানুহ কেনেকে জীয়া থাকিব ৰেই।
এই ইনষ্টাতে ভিডিঅ' এটটা দিছিলি ক জেগা তে পানী খিনি দিওঁতে নাইকিয়া হৈ।
অ ৰচোন আৰু এটা যে দেখাই আছে যে, চাইনানে ক'ত যে ফিফটি টু ডিগ্ৰী চেলচিয়ছ বোলে কিন্তু মানুহ ভাল কুলা কিয় নহয় এই তাত ইমান ব বগা যে ফিফটি টু ডিগ্ৰী চেলচিয়াছ ধেমালি নেকি কচোন আমাৰ ইয়াতকে
য
এই তথাপি বাহিৰত যে ওলাই থকা মানুহখিনি যোনে ভিডিঅ' বনাই ফুৰিছে ন বাহিৰতটো কাম কৰিব লাগিব নহ চিতে থাকি থাকি কি খাবলে পাব সিহতি। অ ভাবচোন চেন্দেল তেন্দেল বিলাক যে সিহঁতৰ যে আল কটোৱাত লাগিব। পেলা যে গলিয়ে গৈছে গৈ ফুলি গৈছে গাড়ী আগৰ হেৰিটো। অ সেইবিলাক মানুহ যে তেনে সেনেকে থাকে হাঁহ ই যে বাহিৰৰ দেশৰ ফৰেইন জেগা আকৌ দেখিয়ে গম পায় নহয় ইমান চাফা। হাঁহ কেইটা যে ৰাস্তা পাৰ হৈ যেে গৰমত যি দৌৰ লয়।
পানী খিনি নাইকিয় হৈ যায় যে।
উম পানী খিনি ৰাস্তাত দিয়া নাইকিয়া হৈ হৈ যায়, কিন্তু আম অ আম আমাৰ ইয়াত কিহৰ কাৰণে এনেকুৱা গৰমত। কচোন আমি কোলা পিখাচৰ নিচিনা হৈ যামি ৰাস্তাত ওলাই গ'লে দুদিন। মই আৰু মোক যে গৰমে খুব লগতে ইফেক্ট কৰে। হৈ যায় অ একে তই চাবিচোন কুৰ্তাটো তই যদি যি ছানস্কিন লগালো হাতত। যিমান লৈকে থাকে সিমান লৈকেতো অ মানে কোলা হৈ যাবই।
উম!
অকমান হ'লেও স্কিন মানে হে টনটো বদলি হ'বই।
আমাৰ ইয়াত মানে চবৰে তেনেকুৱা হয় ম কিবা চাইণ্টিফিক হেৰি থাকে বুজি।
অ মানে ৱেডাৰটো কিবা এটা
উম সিহঁতৰ যিমান গৰম হলেও সিহঁতে বগা বগাই হৈ থাকিব। আমেৰিকা মানুহ বিলাক চাবিচোন। কিছুমান কুলা মানুহ দেখিছ জানো চব বগা, চুলি বগা, মানুহ বগা।
যিমান ঠাণ্ডা নহওক আফ্ৰিকান বিলাক ব ওলাই। খেচ খেচ কে কুলা কিন্তু। আমাৰ হ পৰা ব্ৰাউনিছ আমাৰ সেইকাৰণে ব্ৰাউনিচ বুলি কয় ইণ্ডিয়ান। হয় দে আমি ঠাণ্ডা দিনত বগা হৈ যাওঁ গৰম দিনত ক'লা হৈ যাওঁ। কিয় বা এনেকুৱা।
অ
ঘৰৰ ভিতৰত সোমাই থাকিবি বগা হবি বাহিৰত দুদিন মাহ ওলাই যাবি পিখা চৰ নিচিনা হৈ যাবি। মোৰ যে মুখ ইচ ৰাম মোৰ যে একে গাটো বগা হৈ থাকিলে
হয়
অ গাটো বগা হৈ থাকে। বেছৰ মুখখনন যে কোলা হৈ যায় গাটোৰ লগত ৰঙে নিমিলে ধে। তেক ইমান দুখ লাগে, হাত কেইটা এটা ভৰি চৰি হোপা বগা হৈ থাকে। হয় দে ভৰি আঙুলি হ পৰা কিন্তু ক'লা হৈ যায় ওলাই থাকে যে ৰ'দত।
উ
ইমান দুখ লাগে এইবিলাক দিন। কিয় যে গৰম দিনটো আমাৰ আবাক গম দিন নাইকিয়া হৈ যাওঁক।
ম
অ দে পেৰিচ চেৰিচত কিয় যে জন্ম নললোঁ। অসমখনত যে কিয়, হয় দে অসমতে যে কিয় জন্ম ললো বাহিৰত জন্ম লব লাগে।
মোৰ যে বহুত মন যায় বাহিৰত জন্ম হ'লে।
আহ।
উম এই এইটো মাতটোৱে শুনা নাই হ'ব দে ৰাখিছো নহ'লে এই নেটৱৰ্কটো বেয়া কৰিছে।
উম।
উম উম।